উম।
অঁ।
আহ অহ। না, নাইচোন।
হয়-হয় ঠিক-ঠিক মোৰ
নহয় খাদ্যতটো অহ-অহ খুৰাৰ মাততো ভালকে শুনা জাই আছে, ঝনী বোলে। মুমনিৰ কাৰণে, কিয়? বাহিৰত যে আছে বগা মেখটাৰ কাৰণে। আমাৰ এই মস্ত উৎপাত হৈছে জানা? হেল্ল'?
উম গম পাইছো।
মস্ত উৎপাত হৈছে। নাই
ভালেই হৈছে।
নাজানো। হি-হি-হি-হি আমাৰ ন? ইনভেটৰৰ ওপৰৰে সজাই থবৰ কি কয় কাপু কাপোৰৰ হয় আৰু সেই গোলাপ কেইপামান আছে ই সি গল-গল একদম পাই কিনে খেলি আছে সি। দৈলা-দৈলি লগাই হয় বাহ পৰে বাপ দুটা-দুটা মেক্ৰি পালা সহজ নহয়। ঐ উ-উ-উ-উ কি বলে। উম তুই কিয় বহি গেলি হে? এ আৰু য'তে-ত'তে এই বহিয়ে যায়হি।
হয় নেকি?
ভয়তো কৰে। কিন্তু ই বহি হে এ বগা মেকুৰী টোৰ আগত, আৰে কামুৰিব আহিছা? খেলাৰ মূডত পুৰা। আহ বাকী কহ? কতে দিনটো কি হ'ল অ মোৰ আজি পেটতো বহুত পেটতো বিষাইছে।
বাপৰে বাপ। তো এনিটাইম কিবা নহয়, কিবা হৈয়ে থাকে।
সেই হ'ব চাগে। অসুবিধা। উ বুজিছ নে নাই?
গম পাইছো, গম পাইছো। আজি নকৰো যে আজি আজি মোৰ গোটেই দিনটোৱে ইমান আৰু
কি হ'ল আজি গোটেই দিনটো বিজি কি ব্যস্ত আচছোন তই
এ নকবি আৰু গোটেই দিনটো আজি মানে এই কিবা এটা এজেগাত গলো কাম এটাত গোটেই দিনটোৱে গুচি গ'ল এশ টকা এটা এনেই খৰচ হল।
কি কামত এই কি কয় চাৰ্টিফিকেটৰ
নহয় নহয় জিঅ' সেইটো চাৰ্টিফিকেতটো হ'ল জিঅ' জিঅ'
হেই তাত ল'বলে
উম নাই দূৰ হব ন সেইকাৰণে ইমান মন নাই আৰু
এ মইতো তাতে লম, দূৰলে হওক যাই হোষ্টেলে থাকিম লগা হলি
অ, কিয় আকৌ?
কি কিয়, কতো নাপাম মই জানো মই যিমান পাৰ্চেন্টেজ পাম।
পাবি দে হ'ব যদি পাৰ্চেণ্টেজ নাপাও তাতো নাপাও, তাত তই কি হেৰি প্ৰাইভেট বুলি ভাবিছ নেকি? তাঁততো নাপাও তই
প্ৰাইভেট নহয় গম পাঁও সেইটো, চৰকাৰীয়ে হয় যি হলেও যোনখিনি পাৰ্চেণ্টেজ আহিব সেইখিনি তাতে পাই যাম চাগে মই এক্সাম এটা দিব লাগে সেই এক্সাম টো ইমান
অহ এক্সাম এটা দিব লাগে অ গম পাইছো গম পাইছোঁ
উম বাকী তেনেকে কেই গল গোটেই দিনতটো মই মানে মেইন মানে আচল কথাটো কি এ নহয় কিবা-কিবি দি আহিছো যদি, মানে যোনকেইটাত বিচাৰো সেই কৰ্চ কেইটাত মানে ছিট টো খালী নাই যদি থাকে তেতিয়াহলে জনাব বুলি কৈছে
অ ছিট নাই আচ্ছা
দূৰ অহা-যোৱা কৰাটো সেইটোৱেই মানে নাই আৰু কনফাৰ্ম নাই
তাতেটো লাগিব চাগে, সদায়-সদায় আহিব লাগিব।
নহয় তাত মানে তাতো তাত যোনটো আছে ন মানে পঢ়াৰ এইটো যে সেইটো মানে ইটিগ্ৰটেড। মানে হয় এইটো ইউ জি পি জি একেলগতে পাঁচ বছৰ
শুনিছো?
ত' সেইকাৰণে অলপ ভাবিবলগীয়া হৈছে মানে এতিয়া আৰু।
উম
ভাবা চিন্তা কৰিব লাগিব।
উম ভাবিবতো লাগিব এইটো উম আলুৰ বাকলি ছাগলী চব মিক্স কৰি দিছে।
ত' একমাহ ৰখি যাও যদি নহয় তেতিয়াহলে লম।
উম
জোতাযোৰ ল'ব লাগিব। ব মই চাই আছো অলপো জোতাই নাই মোৰ।
উম এ সেই পইচাটো পালি ন।
উম। পাইছো চাগে মই চোৱা নাই। নাজানো। পাইছো নে নাই চোৱাই নাই আজি। আজিকালি দিন। এইটো মানে একো নাছিল ন মই। নামৰ কিবা আছে।
উম
উম নকবি আৰু এই এতিয়া পাপা আঠটা বজাত ডিউটিৰ পৰা আহে বুলি।
উম
মানে আঠটা বজাত আহিব বুলি মই সোনকালে আহিলো মানে মই দেৰি হৈ গৈছিল মই অলপ আগতহে ঘৰ সোমাইছো মানে আঠটা মানত। কৰি আহিছো মই মানে আৰু এজেগাত ৰখি আছিলো মানে আৰু এটা কাম আছিল। তাত গৈছিলো? তাৰ পৰা বেছি টাইম নাছিল, এতিয়া মানে যাৰ লগত গৈছিলো, সি মানে, সি তাৰ কিবা কাম আছে সি আহিব নোৱাৰে, সি কৈছে কি, ৰ আধা ঘন্টা এটা ৰ। চাৰে-আঠটা মানত পাই যামগৈ। নহ'লে আঠটা-চল্লিশ, নটা বাজিব। আৰু একদম বেছিতকে বেছি নটা বাজিব। মই কৈছো এ নাই নাই, মোৰ পাপা আহিলে বহুত
তৎ খাবহি ঘৰত আহে। হেল্ল'। বুজি পাইছ? তাকে ভাবি আছো কি কৰো এতিয়া। মোৰ হিচাপতো যি চব ভালেই হ'ব, ইমান ভাবি থাকিবৰ দৰকাৰ নাই, বুজছা? যি হ'লেও ভালে হ'ব। এ ইমান চিন্তা কৰিব নালাগে আৰু। বাৰু যেনেকা যি চলি আছে, চলি থাকিব দে। চব ভাল হ'ব। ইমান ভাবি নাথাকো। আৰু ক'ৰবাত বেলেগত এডমিচন ল'ব পাৰ! সিটোৰ বাহিৰে, মই কওঁ। বাকী, আৰু কি ক'ম আৰু মই! মই বহুত পেটটো বিষাই আছে, আজি একদম দিনৰ পৰা থাকব' পাৰা নাই। আজি সেইকাৰণে কলেজ নগ'লো মই। একদম মানে, একদম মানে থাকব' পাৰা নাই মই। তাকে ভাবি আছো মই, কালিটো নাই বাৰু কালি ৰবিবাৰ। কিন্তু। সেই, আবেলিমানত টিউচন আছে। উম। নালগে, কি কম মই মোৰ ইফালে ইটো চাবজেক্টৰ